এনে বহি আছিলো ৰ'বা তুমি?
অ, এনেই আছিলো ৰ'বা ঘৰতে নে?
আহ, ঘৰতে আছো ৰ'বা তুমি ক'ত আছা?
বা কিবা খেলা নাই?
উম, অ, ৰাতিপুৱা ভাত খাইছিলো তুমি কি খালা?
উম, মই একো খোৱা নাই ৰ'বা। আজি ৰাতিপুৱা চাহ খালো। এতিয়া অলপ দেৰিকে হাতৰে খাম আৰু একেবাৰে। ৰাতিপুৱাও খোৱা নহ'ল আজি।
অ'।
অ, মাকি খৰ হাললেতো? অ', অ', ভালে ৰ'বা তোমাৰ?
উও।
ভালবা উম, মাহতৰ ভাল।
উম, ভালে।
ভালো ক'ব। উম, বাকি? আজি বতৰটো ঠাণ্ডা অলপমান কালিতকৈ।
উম, এই দুদিনতকেতো আজি ঠাণ্ডাই কব গ'লে বতৰটো।
তে, ইমান উদ্দেশ্য যোৱা কালি।
উ, এই দুদিন ব, ক'ব গ'লে যোৱাকালি বুলি নহয় পৰহিও মানে গৰমতটো ইমান বেছি চিছে এই, দুদিন।
তাকে গৰমে, ঠাণ্ডাই দুয়োটা মানে উ, মিকিকস হৈ পিলাই ম নে মানুহ বিলাকৰ বেমাৰো হৈছে দিয়াচোন।
উম, সেইটোয়েতো ৰ'বা মানে, মানে প্ৰদূখনো বহুত বেছি হৈছে।
তাকে প্ৰদূষণৰ বাবে কবলৈ গলে মানে গৰমটো বেছি হৈছে কাৰণ গছ কটা তাৰ পাছত মানে কাৰ্বন ডাই অক্সাইড যিহেতু বাঢ়ি গৈছে আমাৰ বায়ুমণ্ডলত সেইবাবে হৈছে দিয়াচোন।
উম, সেইয়েতো আজিকালি কষ্ট কথা দিনক দিন বহুত বেছিয়ে বাঢ়ি গৈছে দিয়াচোন কাৰণ আ মানুহবোৰ যিমানে জনসংখ্যা বাঢ়ি গৈছে মানুহে গছবোৰ কাটি আছে নিজৰ মানে বসবাসৰ কাৰণে।
তাকেহে মানে সকলো বনাঞ্চল কাটি পেলাই মানে নি ইয়াতে বাসস্থান কৰিবলৈ লৈছে।
হয়, হয়।
পাহাৰত গছ গছনি কাটি তাতে থাকিবলৈ লৈছে তেনেকে আৰু কেনে সক হ'ব সেনেকে হলেতো আমাৰ নিজে আমি নিজৰ বিপদ মাতি আছো।
উম, আমি যিমান পাৰো আমি যিহেতু মানে ক কয়ে দিয়াছো মানে মানুহ যিৱ শ্ৰেষ্ঠ একদম ত আমি যিহেতু জানে ক'ত আমাৰ ভাল ক'ত বেয়া ত আমি নিজৰ বিপদতটো মানে নিজ যে কিয়নো মাতি আনো, আমি যিমান পাৰো মানে সচেতন হৈ থাকিব লাগে আচলতে ইমান বোৰ গছ গছনি কাটি কিবা কৰি এইবিলাকো প্ৰদূষণটো বৃষ্টি মানে বৃদ্ধি কৰিয়ে আছো গছ গছনি ফলত। সচিজেনৰ মাত্ৰা কমি জাই আছে জলবাইত কৰ্বন্দাই অক্সাইড মানে বাঢ়ি যাই আছো যোনবিলাকৰ কাৰণে মানুহ বিলাকৰ বহুত কষ্ট হৈছে দিয়াচোন আচলতে।
তাকে মানুহ বিলাকৰ কষ্ট হলে কি হ'ব মানুহ বিলাকে এইবিলাক কৰিছে দিয়াচোন ক'বলৈ বোলে কাৰণ মানুহ বিলাকে নিজৰ বাসস্থ উলিয়াব পৰা সকল গছ গছনি কাটিছে তাৰপিছত বনাঞ্চল ধ্বংস কৰিছে সেনেকে মানে ক'বলৈ গ'লে প্ৰাক প্ৰকৃতিত উম, বেয়া প্ৰভাৱ খিনি মানুহেই দিছে দিয়াচোন।
তুমি ঠিকে কৈছা আৰু লগতে যোনবিলাক কিমান প্ৰদূষণ আজিকালি দিনক দিনে বাঢ় কৰিছে বায়ু প্ৰদূষণ হওক ভূমি প্ৰদূষণ হক তাৰপিছত জলজ প্ৰদূষন হওক তাৰপিছত আহ শব্দ প্ৰদূৰণ হওক সকলো বিলাকো মানুহে কৰি আছে ন এতিয়া চাবা প্লাষ্টিক বোৰে চাবা মানুহ বিলাকে যতে ততে প্লাষ্টিক বিলাক পেলাব বা লেতেৰা কৰিব আচল্ততে এই বহুত বেয়া হৈছে কাৰণ প্লাষ্টিক আচলতে ব্যৱহাৰ কৰিব নালাগে যিমান পাৰো আমি প্লাষ্টি ব্যৱহাৰ কৰিব নালাগে কিন্তু মানুহবাৰে কি কৰিব প্লাষ্টিক বিলাক ব্যৱহাৰ কৰিব কিছুমানে জ্বলাই দিব জ্বলাই দিল দিয়াৰ ফলত আমাৰ বায়ুতো প্ৰদূষণ হৈ আছে লগতে ইফালে মানে মাটিত এনেকৈ পেলাই থৈ দিলে সেইবিল প্লাষ্টিক টোতো মানে পচি নাযায় ন সেইবিলাক বছৰ বছৰ
হয় হয় ঠিক কথাছো আৰু উম, নেকে আমাৰ বহু খিনি ৰোগো হয় দিয়া চুন ক'ব লৈ গলে। যেনে বায়ুৰ যিহেতু বায়ু প্ৰদূষণ হৈছে সেই তাৰ ফলত আমাৰ যি মানে বা ই মানে হাউফৰ যিটো অ' মানে সেনেকুৱা বেমাৰ হৈছে দিয়াচোন আজিকালি বহু খিনি হয় নে নহয় বাৰু
উম, তাক তাকেই তাকেইতো আমি মানে কি ক'বা আৰু মানুহ বোৰে মানে বুজি নাপায় নে কি কৰে মইতো ভাবিয়ে নাপাওঁ কেতিয়াবা।
তাকে মানুহ বিলাকে নিজৰহে চাইছে। প্ৰকৃতিক যে বচাব লাগে সেইটো নাই যদি প্ৰকৃতিকে যদি নবচায় তেনেহ'লে মানুহ মানহে নিজৰ বাবে কৰি কি লাভ হয় নহয় বাৰু।
উম, সেইটোয়েতো মানুহে বোলে আচলতে বহুত বুজিব আছে বহুত মানে হেই কৰিব আছে কাৰণ এতিয়া চ আৰু চাবা গাড়ী বাহন মানে গাড়ী বিলাক যে চলাই থাকে মানুহ বিলাকে আজিকালি মানুহ বিলাকতো জানাই কিমান এলেহুৱা হৈছে আজিৰ দিনত সকলোবোৰ মানুহে মানে অ অকমান ওচৰত যাব লাগিলেও গাড়ীখনন থাকিলে গাড়ী গাডীখন লৈ যায় তাৰ ফলত ধোৱা প্ৰদূষণ হৈ আছে সফালে গাড়ী বিলাকৰ যোনবিলাক হৰ নৰ শব্দ তাৰ কাৰণে শব্দ প্ৰদূষন হৈ থাকে কিমান মানে মানুহ বিলাকে বুজি নাপায় আৰু
তাকেই ঠিক কৈছে আৰু কাৰখানাৰ পৰা ওলোৱাত ধুৱাই তেনেকৈ বায়ু প্ৰদূষণ কৰে তাৰ পৰা যিখিনি অলাগতিয়াল পদাৰ্থ সেইবিলাক চিধাই মানে কোনো মানে ক'ব গলে কোনো ফিল্টাৰ নকৰাকে বহুত বিষাক্ত পদাৰ্থখিনি এনেই নদীত মানে পেলাই দিয়া হয় আৰু সেই পেলাই দিয়াৰ ফলত যিখিনি জলজ প্ৰাণী আছে আৰু লগত জল মানে পানীসমূহ সেইবোৰ বহুখিনি দূষিত হৈছে আৰু সেইবোৰ যদি দূষিত হয় তেনেহ'লে কেনেকে হয় বাৰু কাৰণ জলজ সম্প মানে জলজ আমাৰ যিখিনি প্ৰাণী আছে সেইখিনি আমাৰ গৌৰৱ বুলি ক'ব পাৰি দিয়াচোন।
উম, তুমি ঠিকেই কৈছা ত' সেইকাৰণে আমি মানে বহুত সচেতন হ'ব লাগিব আমি। অ', কাম বোৰো ভালকে কৰিব লাগিব বা মানে সকলো বোৰ ভাবি চিন্তি কৰিব লাগিব আচলতে।
তাকে আৰু এনেকুৱাও মানে হ'ব নালাগিব যে অকল নিজৰ দৰে চাব লাগিব কাৰণ যদি আমি প্ৰকৃতিক যদি বচাই ৰাখিব পাৰো তেতিয়াহলে আমি জীয়াই থাকিম যদি আমি হম, প্ৰকৃতিৰ লগত আমি যদি খেলা ধূলা মানে খেলি থাকো মানে ত হওক সেনেকুৱা মানে বিভিন্ন ধৰণৰ তেতিয়াহ'লে আমাৰ আমি কেতিয়াও মানে আমি ভৱিষ্যতৰ প্ৰজন্মটোৰ বহুখিনি অসুবিধা হ'ব দিয়াচোন।
উম, তুমি ঠিকে কৈছা সেইকাৰণে আমি যিমান পাৰো আচলতে গছ গছনি ৰুব লাগে আৰু চাবাচোন যোনবিলাক ঘৰত মানে কি ধুনীয়াকে বাহিৰত এনেকুৱা সৰু সৰু তাপতে হওঁক সৰু সৰু গছবিলাকে ৰুলে বাৰু দেখাতো ধুনীয়া হ'ল বা মানে আ এটা নিজৰো ফাইদা হ'ল দিয়াচোন তো সেইকাৰণে মানে ইমান ধুনীয়াকৈ যিহেতু গছ গছনিবলাকে এটা ধুনীয়া পৰিৱেশ দিয়ে আমিতো এ এ মানুহেতো এনেকুৱা কোৱা নাই যে যি টি গছ ৰুব লাগে কবাত লতা জাতীয় গছ ৰুই পেলাই নিজৰ ঘৰৰ ওচৰত জংঘল কৰিব লাগে সেনেকুৱাতো কোনেও কোৱা নাই ন নিজ ৰ মন পছন্দৰে গছ ৰুৱক ক'ৰবাত যদি বেছি জ ডাঙৰ জেগা আছে নিজৰ ঘৰত। পিছফালে মানে ডাঙৰ কিবা কল হওক কিবা হওক মানে আম গছ কঠাল গছ সেনেকুৱা ধৰণৰ ৰোৱক। যদি সেনেকুৱা জাগা নাই ও ঘৰতে এনেকে তাপতে হওক সৰু সৰু গছ আজিকালি কিমান ধৰণ গছ পোৱা যায় সেইবিলাক ৰুলে মানে দেখাতো ধুনীয়া হয় বা আমাৰ নিজৰো বহুত বহুত উপকাৰ হয় দিয়াচোন।
হয় হয় ঠিক কথা কৈছা আৰু গছ ৰোপন টো আমি কৰিব লগীয়া আৰু আজিকালি এনেকুৱা হৈছে যে গছ ৰোপনটো মানে বহুত কমি গৈছে খালি পাঁচ জুন তাৰিখে মানে মহত পৰে আৰু মানুহ বিলাক ৰ যে গছ ৰুলে লাগে সেইদিনাখন সেইদিনা খন আমাৰ মানে পৰিেশৰ বাবে আলোচনা বা পৰিেশনৰ পৰিবেশৰ বাবে কিবা কৰিব লাগে সেই দিনটোতে মনত পৰে আৰু আজিকালি মানে এনেকুৱাও মানুহ ওলাইছে যে তেওঁলোকে মানে সামাজিক মাধ্যমত ফটো মানে প'ষ্ট কৰিবৰ বাবে বা বেলেগে যাতে সেই ফটো খিনি যাতে দেখক তেওঁক ভাল বুলি ভাবক সেইবাবেও বহুখিনি মানুহে মানে প্ৰস্তুপ্ৰণ কৰি আছে। এনে ধৰি লোৱা এই নেতা বিলাকে ধৰি লোৱা নেতা বিলাকে এই সিদিনাখন গছ পুলি ৰোপন কৰিব। তাৰপাছত। উম, ফটো উঠিব ফটো উঠি সামাজিক মাধ্যমত দিব সেনেকে তেওঁলোকে অকল সি এনে কৰে কিন্তু সেনেকুৱা আচলতে হ'ব নালাগে কাৰণ এটা গছ পুলি ৰোৱাৰ পেছত এই উমহ, গছপুলিটোক আমি যত্ন ল'ব লাগিব লগতে পানী তাতে পানী দিব লাগিব। সকলো ধৰণৰ কামখিনি ইয়াতে কৰিব লাগিবে, তেতিয়াহে গছ পুলিটো জীয়াই তুলিব আৰু যদ দিহে নামত যদি গছপুলি যদি ৰুই থৈ দিওঁ তেতিয়াহ'লে টোকো কাম অত নাহিব হয় নহয় বাৰু।
উম, ঠিকেই কৈছা, আচলতে আমি ধুনীয়াকৈ এই অকল এদিন পাঁচ জোনৰ দিনাই গছ পুলি ৰুলে নহয় দিয়াচোন সেনেকৈয়ে আমি সদায় মানে সদায় মানে কি এ এত, মানে বছৰটোত যদি আমি বছৰটো নহয় মাহত যদি আমি দুই এবাৰ দুবাৰ এনেকে ৰু তাৰ পিছত সেই আ, গছ পুলিবিলাক যদি গোটেই বছৰ ধৰি মানে আমি তই ভালদৰে ৰাখো, চোৱা চিতা কৰো তেন্তে আমাৰ আ, মানে এ, ফ্ৰী টা টাইমখিনিত যদি আমি মবাইল চোৱাতকৈ এনে বেকাৰ পৰি থাকাতকে কিবা কিবি কৰি থাকাত কৈ, আমি এনেকুৱা ধৰণে ভাল কামত লগাও। মানে পঢ়া সময়ত বুলি কোৱা নাই এনে যোনবিলাক আমাৰ টাইম থাকে। সেইখিনি সময়ত যদি ধুনীয়াকৈ ফুল এজোপা ললোঁ বা কিবা ললোঁ ৰুলো আ, গ গছ পুলিবিলাক ৰুই পেলে তাতে মানে চোৱা চিতা কৰিলো কিমান ধুনীয়া লাগে নি নিজৰো মনতটো ভাল লাগি থাকে যে আ, মানে এ, আমাৰ মা দেউতাহঁতে যেতিয়া এতিয়া গাঁৱত গলে ক'ব পাৰে যে এইজোপা মই ৰুৱা গছ, এইজোপা মই ৰুৱা গছ। ত' মানে সেনেকুৱা যে তে আমিও কেতিয়াবালৈ পাৰো ডাঙৰ হোৱাৰ পিছত যে এজোপা ডাঙৰ গছে যদি আমি পিছত আমি ক'ব পাৰো যে এইজোপা মই ৰুইছিলো সৰু থাকোতে কিবা সেইবিলাক কিছুমান মেমৰি থা থাকি যায় ন'।
হয়, হয় ঠিক কথা কৈছা। আৰু আমি যাদু পায়ংৰ নিচিনা হ'ব লাগে। কাৰণ উম, তেওঁ নিজে যিহেতু এখন অৰণ্য স্থাপন কৰিছিল। সদায় এজোপা গছ ৰোপন কৰি সেইবাবে আমি তেওঁৰ পৰা আমি বহুখিনি কথা শিকিব লগীয়া, আৰু তেওঁৰ নিচিনাই আমি আ, এক কৰি যাব লাগে তেতিয়া আমাৰ পৰিৱেশটো সুস্থ হৈ থাকিব বুলি মই ভাবো।
হয় তুমি ঠিকে কৈছা। পিছে বা আজি ৰাখিছো দিয়া তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল। আৰু।
উম উম, দিয়া মোৰ ভাল লাগিল। পিছলে আৰু সময় হ'লে কথা পাতিম এদিন।
ঠিক আছে, ৰাখিছো আজি।